হেল্ল'
হেল্ল'
অ' কি কৰিছা?
এ আছো ভাল তোমাৰ?
অ' ভালে ভাল, তোমাৰ?
উম ভালে। চাহ-টা খালা?
চাহ খালোঁ খালোঁ। তুমি খালা?
মই নাই খোৱা এইয়া বনাইছো আৰু
অ অ হেৰি তোমাৰ ছোৱালীজনী হেৰি কোন ক্লাছ? সি এইবাৰ
এইবাৰ, এইবাৰ ছিক্সত ডাঙৰজনী ছিক্সত পায় অ ছিক্স পালেগে
অ' এই তামানে এনে আমাৰ ওচৰত আজি মানে চিত চিত্ৰাংকন প্ৰতিযোগিতা আছিলে
অ'
অ' তাই ছবি-তবি আঁকে নে ভাল?
উম ভালে আকে
অ তাক কে তাই তাতে হেৰি কৰিব পাৰিলেহেঁতেন, প্ৰতিযোগিতা যে। অংশ লব পাৰিলেহেঁতেন। তিনটা বজাত ৱা হ'ব আৰু
তিনিটাপা অ'
এ হৈছে এতিয়ালৈকে এ উম মানে ল'ৰা-ছোৱালী আৰু সেই তেনেকে গৈ পেলাই মানে পঞ্চাশজন মান হ'লে ভাল হয় আৰু ভাল আঁকিব জনা
অ' অ'
মই সেইকাৰণে বো লো তাইও আছিল যে, খবৰটো তাইকো দি দিওঁ অ' কালি হেৰি এই গম পোৱা নাই জানো তুমি! কালি খবৰটো দিয়া হৈছিলে এনেকে উম মানুহক
অ' অ' গম পাইছো অলপ অলপকে
অ'হ
অ'
তই এ কেইটা বজাত ছুটি হয়নো?
ইটামান বাজিত হয় ছুটি
তিনিটা বজাত হয় ন?
হয় অ'
অ' তাতে মানে হেৰি এই প্ৰতিযোগিতা পাতিব তাৰপিছত আকৌ ঘৰে অকমান নাচ-গানো হ'ব মানে আৰু সন্ধিয়া, সেয়া পাতাৰ পিছত তেনেকে নাচ-গানো ম তাৰপিছত এইয়া সেই মায়ে হেৰি বুলি নহয় আৰু নাচ গান এনেই সিহঁতে কোনোবাই যদি কৰিব চাই তেতিয়া তেনেকে হ'ব আৰু এনে অকণ পাতা হৈ ল'ৰা-ছোৱালী নহ'লে আজি কালি ন- ন নহ'বগে যে! সেত ন মানে দিছিলোঁ আও চাৰে, চাৰেসাতটা আঠটালৈ শেষ হৈ যাবগৈ বাৰু! আটাইক তুমি হেৰি চাৰিটামান বজাতে পঠাই দিবাচোন লগত হেৰি কাঠপেঞ্চিল ৰব বৰ লৈ আহিবলৈ দিবা অ' সেইখিনিতে আৰু ল'ৰা ছোৱালী আছে নেকি তোমালোকৰ?
ল' ছোৱালী আছে মই বাৰু খবৰটো দি ইণ্ডিয়া
তুমি খবৰটো দিবাচোন, তেনেকে ল'ৰা-ছোৱালী যদি আৰু থাক কে অ' সেই ল'ৰা-ছোৱালীখিনি হয় বৰ্তমান হলে ভাল হয় এতিয়া হৈছেগে কাবা হেল্লো মানে আৰু অকণমান ভাল ল'ৰা ছোৱালী বেছি হলে মানে বস্ত সিহঁত সিহঁতৰ কি হব আগ্ৰহতটো বাঢ়ি আহিব ন অ ভাল ভাল খিনিয়ে যেতিয়া কিবা এটা পুৰস্কাৰ পাব হ সিহঁতৰ মনটো অকমান এনে বাঢ়িব আৰু
উম উম ভালৈই কৰিছা
আৰু কেইটামান ল'ৰা ছোৱালী হয় যদি দি
উম উম
তাৰপিছত আৰু তোমালোকৰ সেইখিনিতো বাদেই বাৰু আৰু কোনোবা বাৰু আছে নেকি
এইখিনিত‌ তেনেকুৱা অ আছে
ওচৰতো ওচৰতে আৰু কোনোবা অকণ সিফালে সিফালে কোনোবা ল'ৰা ছোৱালী
অ ইফালে সিফালে আছে
অ মানে নাচ গানো কৰা হ'ব যে কমান উ তাতো মানে কিবা এটা সিহঁত দিয়া হব ভাল যিখিনিয়ে নাচিব পাৰিব ধৰা
অই অ মই সিহঁতকো জনাই দিম বাৰু
অ মানে এইবছৰ আৰম্ভণি কৰিছো আৰু অ অহা বছৰ পৰা অকমান ডাঙৰ হব কিন্তু মানে যোবাৰ আমাৰ এই ওচৰতে হেৰি আছে নহয় চিত্ৰাংকন এ চিত্ৰকলা হেৰি অ স্কুল খং আছে যে অ- তাত তাতে মানে যিখিনি ল'ৰা ছোৱালীয়ে কয় সিহঁতে মানে তাত কি ছোৱালী গৈ থাকে সিহঁতে মানে কৈ আছে আৰু এ এনেকে প্ৰতিযোগিতা এটা পাতিব লাগে ল'ৰা ছোৱালীক খিনি মানে খুব ভাল তুমি অকা সেইটো মানে পাচ হাজাৰ বোলে ছবি এনেকা কুবলি অ প্ৰতিযোগিতা এখন পাতিব লাগে । তাৰপিছত ঠিকে আছে আৰু ল'ৰা ছোৱালী চলো যদি এক চাইজ তেতিয়াহলে পাতক । নট তাকে সেইখিনি বেলেগে সহায় কৰিছে বা? মই এনেই অকণমান লাগিহে দিছো
নাই ভাল হয় মোক মানে কৈ আছে যে বোলে আপোনাৰ ল'ৰা ছোৱালী কেইটামান চাই দিয়ক । চুলি আমি এনেকুৱা কেইটামান ল'ৰা ছোৱালী হলে ভাল অলপ । অকল স্কুল খনৰ লৰা ছোৱালী কেইটা হলে নহয় আৰু মানে বাহিৰৰ দুজন চাৰিজন ল'ৰা ছোৱালী হলে বেছি ভাল হয় যে।
উম উম ভালে কৰিছে উম । এইবিলাক ক্ষেত্ৰত আগবাঢ়ি এইবিলাক ক্ষেত্ৰত আগবাঢ়িব লাগে চলি ন।
অ অ লাগে লাগে। ছবি আঁকাটোতো বহুত ভাল কথাহে ছবি আঁকিলে লৰা ছোৱালীক। হাতৰ আখৰ ভাল হয়।
উম।
আৰু মানে ছবি আঁকিলে লৰা ছোৱালীৰ আইডিয়াও হয়। কিছুমান ক'ত কেনেকে। কি কৰিব লাগে সিহঁতে সেইখিনিত মগজটো খটাব।
উম উম উম
ছবি আঁকিব লাগে ল'ৰা ছোৱালীয়ে। সৰুতে সেইকাৰণে। এ সৰু ল'ৰা ছোৱালী খিনিক যে। প্ৰথম ছবি আঁকিবলৈ শিকাই মেইন কথা। কথাটো সেইটোবে আছে। সাঁতৰ আখ চাঁতৰ এইবিলাক। বহুত ধুনীয়া হৈ যায় মানে। ল'ৰা ছোৱালী ধুনীয়াকে ছবি। থাকিব জানে। মানে হাতৰ আখৰ বিলাক বহুত। ভাল হ।
উম হয় দিয়া। মই এতিয়া তোমাৰ মই তোমাৰ এনে বাৰীলে আহিছোঁ। এ দেউতাই গছ পুলি কেইজোপামান লগাইছিল নহয়। এ তাকে চাবলৈ আহিছোঁ। কিমানো ডাঙৰ হৈছে তোমাৰ চে। আমাৰ চেগুন গছ আছে আৰু গমাৰি গছ আছে আহঁতৰ গছ আছে। কিমান ডাঙৰ হৈছে। চাবলৈ আহিছোঁ।
অ খাব। কি তোমালোকে বিক্ৰী কৰা নে কি।
কলে তোমাৰ ঘৰৰ কাঠ টিং লগাম।
অ অ ভালে কৰিছোঁ। হয় দিয়া ন তোমালোকে তেনেক। কেইজনী ৰুইও থৈছে ডাঙৰ হৈছে চাগে গছ।
অ অ ডাঙৰ হৈছে।
অ অ হে
পুহিছোঁ
হা?
তোমাৰ ছাগলীও পুহিছো আকৌ ফাৰ্ম খুলিছো ৷
অ অ। সেই সেয়া বিক্ৰী কৰি পেলাই মানে
এয়া বিক্ৰী কৰি পেলাই।
অ ভাল কৰিছা তেতিয়াহলেচোন তোমালোকে সেইটো কাম ৷
উম অ মাই। কি ছাগলী আঠ জনি পুহিছো উ--আগৰ খাহি পোৱালি দছটা।
অখ ডাঙৰকে খুলিছে তাৰমানে ফাৰ্মখন
উম গাভিনীৰ ছা আগৰ গাভিনীৰ ছাগলী। মাছ ছজনী
এতিয়া উ অঁ অঁ
আগত দুজনী জ দুজনী জগিলে তো।
অ অ তাকেতো অ হেৰি যে কৰিছে সিহঁতৰ অ মানে খোৱা বোৱাটো বা বৰষুণ চৰষুণ পৰিলে কি কৰা ইমান খিনি ছাগলী?
তোমাৰ গাহৰি ফাৰ্ম খুলিছো।
তাকে কি খায়নো?
তাত তোমাৰ দানা পানী সিহঁতৰ দানা কিনি আনিছো আৰু ঘাঁহ কিনি আনিছো।
অ তেনেকে দিয়া ৷
উম তেনেকে দিও তোমাৰ দুজনী ছাগলী জগিলে
অহ ।
পোৱালি হৈছে দু
অ অ অ ভালে কৰিছা দিয়া কৰিব লাগে মানুহে পাৰা কাম খিনি কৰি থাকিব লাগে। এতিয়া যদি তোমাৰ ছাগলী এতিয়া ফাৰ্মখন দে তেল ডাঙৰে ন?
ডাঙৰকেই বনাই দিছো।
অ'। এইবোৰ হেৰি ছাগলী কৰ? উম - ম বজাৰৰ পৰা আনিছ নে? নে তুমি ৰাখি ৰাখি ডাঙৰ কৰা।
কি ডাঙৰ কোৱা?
অ' ভালে কৰিছা দিয়া ন আজি আজিকালি ছাগলী দামো হ'ল নহয় বহুত। এ ছাগলী-তাগলী বিকি কি কৰিয়ে কিবা এটা ন?
অ'
পতককে কিবা এটা বিপদে কদে কিবা এটা হয় দে। সহায় হয় এইবিলাক বস্তু ৰাখিলে ঘৰতে সদায় । কৰিব লাগে। গৰু -চৰু আছে নে তোমালোকৰ? অ'।
চাৰিজনী আছে।
গাখীৰ-চাখীৰ ওলাই নে ঘৰতে? অ' বিক্ৰী কৰা নে গা সে
অ' বিক্ৰীও কৰোঁ খা আকৌ ঘৰতো খাওঁ ।
অ' অ' অ'।
দুজনীও আছে যে সিহঁত দুজনীকো দিও খাব।
অ' ভালে কৰিছা ভালে ক সে ঘৰৰ গাখীৰতটো পুষ্টিকৰ খাদ্য ঘৰত তে যদি তোমাৰ পাই থাকা ন আৰ! গাখীৰ বেছি পেলাও ভাত কিবা এটা পাৰ্ক পোৱা তোমালোক কে ন' মাহত কি যেহে ভাল ইনকাম এটা হয় ভাগত মাল খোৱা কচম ঠিকেই আছে দিয়া হেৰি মানে এনে থকাতকে কিবা এটা পঢ়ি থাকিলে বেছি ভাল হয় আৰু ন
এনেই মানে কি অ এনে থকা সলনি সেইটোকে কৰিছো আৰু
কিবাকিবি কাম বন কৰি কামো চাগে ওলাই থাকে ন সেইবিলাক
অ ওলাই
অঁ ভালে কৰিছা দিয়া কৰি পেলাই তেওঁ কিবা এটা উ হৈ থাকে গাখীৰ এইয়া হেৰি কৰা নে তোমালোকে গোৱালীক দিয়া নে নে আজিকালি যে ডায়েৰী বিলাক হৈছে তাত দিয়া
নাই দায়তে দিওঁ
অঁ
দাৰিত দিওঁগৈ
দি থৈ আহিব গৈ লাগে
অ দি থৈ আহিব গৈ লাগে ত
অঁ তেতিয়া মানে সপ্তাহৰ মূৰত পইচা সেটো দিয়ে না নে কি
অ সপ্তাহি মূৰত দিয়ে আৰু
অঁ ভালেই
উম উম মই দিম গৈ আকৌ মোৰ মোৰ সময় নহলে দেউতাক হাতত দিম পিঠখন দেউতাই দি থৈ আহেগে
অ ঠিকে আছে দিয়া ন বা হ'ব দিয়া তুমি তাইক খাই দিবা দেই অ অ হ'ব দিয়া ৰাখিছো ন অ উ